আজি অলপ মুভিৰ বিষয়ে কথা পাতো।
অঁ কোৱা
কোৱানে।
হয়, মই মভি চাই বহুত ভাল পাওঁ। আৰু তুমি ভাল পোৱানে?
অঁ, মই বৰ ভাল পাওঁ মুভি চাইকে তুমি পুৰণা মুভিবোৰ চাইকে বেছি ভাল পোৱা নে, নতুন মুভিবোৰ চাইকে বেছি
হয়, এনেতো মই নাইনটিজৰ মুভিবোৰে চাই কিনে ভাল পাওঁ, মানে এই এইবোৰ বহুত ভাল থাকে, মিনিংফুল থাকে, আজিকালি এইবোৰ মুভি ভাল নালাগে আজি কালি মানে, এনেই ভালে লাগে। যিমানে নহয় এনেই চিনেমা হলত যায়। কিনে চাও ভাল লাগে।
হয়, হয়, অ, তুমি চিনেমা হলত যাইকে মুভি চাই ভাল পোৱা।
হয়, মই চিনেমা হলত মুভি চাই ভাল পাওঁ আৰু তুমি ভাল পোৱাানে?
অ মই ভাল পাওঁ বৰ বহুত ভাল লাগে তাতে মানে ডাঙৰ পিকচাৰ অ অ, মইও ভাল পাওঁ, ব-বহুত ভাল লাগে ডাঙৰ কে পিকচাৰ দেখিবলৈ পোৱা যায়। বহুত মানুহৰ মাজত দেখি চাব পাৰি একেলগে সেইকাৰণে বেছিকে ভাল লাগে মানে তোমাক চাউথ ইণ্ডিয়ান মুভিবোৰ বেছি ভাল লাগে ন ইণ্ডিয়ান মুভিবোৰ? বেছি ভাল লাগে।
হয়, ম, মইতো এনেই বেছিকে এনে ইণ্ডিয়ান মুভিবোৰে চাও। চাউথ ইণ্ডিয়ানো ভাল লাগে কিন্তু কেতিয়াবা এইটো চা-চাউথ ইণ্ডিয়ান মুভিবোৰো ভাল লাগে চাই কিনে, আৰু তোমাক ভাল লাগে নে?
মই ইণ্ডিয়ান মুভি, চাউথ ইণ্ডিয়ান মুভি, আৰু ক'ব গ'লে তোমাৰ হলিউড মুভি সেইবোৰ বলীউড হলিউড আৰু চাউথ ইণ্ডিয়ান মুভি চব মুভিবোৰ ভাল লাগে। কিন্তু বেছিকৈ চাউথ ইণ্ডিয়ান আৰু হলীউড মুভি বেছি। তুমি-তুমি ইমচনেল মুভি বেছি ভাল পোৱা নে, আহ এনে তোমাক আহ উ একদম ৰোমণ্টিক আৰু ফাইট থকা মুভি অলপ সেনেকুৱা মুভিবোৰ বেছি ভাল লাগে?
হয়, মোকতো এনে হৰৰ মুভিবোৰ ভাল লাগে। ঘৰৰ ম বেছিকে চাওঁ আৰু তোমাক?
অ, মই হৰৰ মুভিটো বেছিকে ভাল লাগে। আৰু তোমাৰ ফাইট থকা মুভিবোৰ সেইবোৰো ভাল লাগে। আৰু লাভ ষ্টৰি থকা মুভিবোৰো বেছিকে ভাল লাগে এনে মই সেইবোৰ চাও এনে তুমি হৰৰ মুভি কোনটো বেছিকে চাইকে ভাল ব নাম
হয়, হৰৰ মুভিটো মই এনে, আগত এইটো চাইছিলো অ, এ, কি কয় অ, ভুল ভোলায়া আছে। সেইবোৰ চাইছিলো ভুলভূলয়া আৰু নতুনকে ওলাইছে আৰু। মুভি চাইছিলো আৰু আগতে এটা নাইনিন টুৱটি নাই বুলি এটা মুভি আছে।
সখন-সেইখন অ, সেইখন অ, সেইখন মু টো বৰ ভাল লাগে অ, ঠিক বহুত ভাল লাগ এনে নতুনকে হৰৰ মুভিবোৰ আহিল ওলালে চাই থাকে নে?
হয় চাও
অহ এণ্ড লাষ্ট টাইম তুমি মৱী অ মই মুভিবোৰ হৰৰ মুভিবোৰ বহুত ভাল পাওঁ অ লাষ্ট টাইম চাইছিলোঁ ভাল লাগিছিলে কাঞ্চনা টু চাইছিলোঁ কাঞ্চনা ওৱান কাঞ্চনা টু চাউথ ইণ্ডিয়ান হৰৰ মভিবোৰ ভাল লাগিছিলে
হয় এনে ইণ্ডিয়ান মভিবোৰ এনে ক'ব পাৰিবানে কি কি মানে হৰৰ মভি চোৱা
অ এনেই ভুল বুলিয়ে চাইছিলো অ ইণ্ডিয়ান মুভি অ পুৰণা ঘৰ বুলি আছিলে এটা সেইখন মুভিয়ে চাইছিলো ভুটীয়া মুভিটো বৰ ভাল লাগে অ এ বহুত চালো মই কেইটামান মুভিৰ নাম নাই হেল্ল কেনেকুৱা তুমি তেনেকুৱা জানানে হৰৰ মুভি বেছিকে
হয় ম যিেতু তমাক কো ন ুৱেটি চো আৰু মানে আৰু এটা আছিল কৃষ্ণা কটজ বুলি এইটো মুভি আগৰ ভাল লাগিছিল এই বহুত এইটো সৰ মৰ বহুত ভাল লাগিছিলে মোক আৰু এনেই হিষ্ট্ৰ্ৰী চালো ভুল ভোুলৰে চালো সেইবোৰৰে চাইছো আৰু আৰু এনে চা দ পঞঞ্চনা চাইছো
অ অৰুণ ধুধ কি এক অনৌহি কাহীনী বুলি মুভি আছিলে সেইখন চাইছিলানে
হয় চাইছিলো
অ সেইখনৰ মুভিও বৰ ভাল লাগে অ তুমি এনেই বলীউড মুভিবোৰ চোৱানে
হয় চাও
উ মই চাও তুমি কি কেনেকুৱা চাই মুভি বোৰ বেছিকে ভাল লাগে?
হয় তো মোক মই ক'লো যিহেতু মই হৰৰ মুভি বেছিকে ভাল পাওঁ
অ হলিউড আৰু তুমি হলউৰ মুভি বোৰ চাবা
হয় হয়।
উম মোকো বৰ ভাল লাগে এনে হলিউড মুভিটো মোক বেছিকে ভাল লগাো তুমি এভেঞ্জাৰভেঞ্জাৰ সেইবোৰ বৰ ভাল পাওঁ থৰ এভেঞ্জাৰ ইনফিনিট ৱাৰ সেইবোৰ মই বহুত চাওঁ হিন্দী ডাবিংটো ভাল লাগে তুমি চোৱাানে
হয় মই চাও মই এবাৰ আবতাৰ চাইছিলো এইটো মোক ভাল লাগিছিলে
হয় বৰ ভাল লাগে
এটা আছিল চি যে ছেভেন বুলি এই মুভিও চাইছিলো মোক এইবোৰ মুভিও ভাল লাগে চাই কিনে আৰু এটা এনন্দা আছে এইবোৰ মুভিও ভাল লাগে
অ অ বলিউডৰ মুভিৰ অলপ লেবেলে বেলেগ অলপ ভাল লাগে চাই
হয়
এনে তুমি বেছিকে প্ৰফাৰ কি মভি কৰাছোৱা বেছি ভাল হয় বুলি
আৰু এটা তাৰে জমিন প আছে সেই মভিয়ো ভাল লাগে তাৰে জামিন আৰু সেইবোৰ আৰু এনে আ এটা আছে টুৱেলভ ফেইল আৰু-আৰু এটা মুভি আছে সেইটো মই নাজানো এইবোৰ মটিভেশ্যনল মুভিবোৰ বহুত ভাল হয়।
অ মটিশনল-মটিভেশ্যনল মুভিবোৰ তুমি চোৱা
হয়
উম লাষ্ট টাইম তুমি মুভি কত চাইছিলা?
হয় লাষ্ট টাইম মই চিনেমা হলত চাইছিলো মুভি
উম কি মুভি চাইছিলা
হয় মানে লাষ্ট টাইম মই চাইয়াৰা মুভি চাইছিলো চিনেমা হলত আৰু তুমি কি চাইছিলা লাষ্ট টাইম
আহ মইয়ো চাইয়াৰা মুভিয়ে চাইছিলো লাষ্ট টাইম, মোৰ চিনেমা হলতে যাইকে বৰ ভাল লাগিছিলে আৰু তুমি এনে যদি চাইয়াৰা টু ওলাই তেনেহলে চাবানে
হয় মই চাব যাম আৰু তুমি যাবানে
উম মোক ইমান খাছ লাগা নাই মুভিটো সেইকাৰণে মই নাযাবও পাৰো উম তোমাক মুভিটো ভাল লাগিছে তোমাক
হয় এতিয়া তুমি মানে হয় মানে এতিয়া নতুন এটা মুভি ওলাইছে এইটো তুমি জানানে এইটো নতুন চিনেমা হলত ওলাইছে
আহ নতুন মুভিটো গম নাপাও আহ নতুন কি কি মুভি বাৰু ওলাইছে
অ ধুৰন্ধৰ এটা মুভি ওলাইছে নতুন এইটো মই চাম বুলি ভাবিছিলো হয়
অ ধুৰন্ধৰ মুভি নামটো শুনিছিলোঁ চাবলৈ যোৱা নাই বাৰু, লাষ্ট টাইম মই কলোঁ নহয় উম চাইয়াৰা মুভি মই চাইছিলোঁ, সেইটো সময়তে মুভি লাষ্ট চাইছিলোঁ তাৰ পিছত চোৱাই নাই বাৰু, এনে তুমি মুভিবোৰ ফেমিলি মুভি চাইকে বেছি ভাল পোৱা নে এনেই অ হৰৰবোৰ বেছিকৈ ভাল পোৱা
হয় ফেমিলি মুভিবোৰো ভাল লাগে মানে সেনেকুৱা কব কব নোৱাৰি যে চব মুভি ভালে লাগে চালে ইণ্টাৰেষ্ট আহিয়ে যায় সেইকাৰণে ভালে লাগে আৰু গোটেই মুভি আৰু তোমাক ভাল লাগে নে
আ মোৰ ভাল লাগে আ ফেমিলি মুভিও বৰ ভাল লাগে আৰু এনে হৰৰ মুভিও বৰ ভাল লাগে আ তোমাক-তোমাক বেছিভাগ হলত আ মোবাইলত মুভি চাইছা না কেতিয়াবা
হয় মোবাইলতো চাইছিলো মই
অ ম অ মই মোবাইল মবাইলত তোমাৰ আ এভেঞ্জাৰ মুভিবোৰ ব-বহুত চাইছিলো এনে মুভি আ তুমি এনেমি মুভি চাইকে ভাল পোৱানে
নাই মই সেইবোৰতো নাচাও সেইবোৰ মুভি
উম মই এইবোৰ ভাল পাও মই এনেমি টাইপৰ মুভিবোৰত ইন্টাৰেষ্টেড আছো আৰু তুমি এনে কি বোলে চাউথ ইণ্ডিয়ান হিৰ'বোৰক চিনি পোৱানে
হয় চিনি পাও কিন্তু মই নাম নাজানো এনেতো-এনেতো মই মুভিবোৰ চাও এনে ভালে লাগে এনেই মই মানে নাম বোৰ নাজানোয়ে জানা নে নাম
জানো মই ভাল লগা কেইটামান হিৰ'বোৰ আছে চাউথ ইণ্ডিয়ান সেইবোৰক বৰ ভাল লাগে যি-যিহেতু প্ৰভাস আছে আৰু তোমাৰ আল্লু অৰ্জুন আছে তাৰপিছত বিজয় থালাপতি আছে যিহেতু এতিয়া নতুনকে, আহ, উত্তৰ প্ৰদেশৰ সেইটো কি বুলি, আহ, হায়দৰাবাদৰ পি এমও হৈছে। ভাল লাগে আহ তাৰ মুভিও চাইছো, বিজয় থালাপতি, আহ তোমাৰ বিজয় দেৱকোণ্ডা, সেইবোৰক ভাল লাগে। তুমি চিনি পোৱানে?
হয় চিনি পাওঁ, কিন্তু মই নাম নাজানো।
উম, এনে ফিমেল কোনোবা ফেভৰেট আছে নেকি তোমাৰ, চাউথ ইণ্ডিয়ান হিৰণী।
হয়, ফিমেলো আছে বহুত ফিমেলো আছে মই নাম নাজানো মই তই ইমান হিৰণী বোৰৰ নাম নাজানো হিৰণ হিৰণৰ। নাম ইমান নাজানে এনেই মানে কেতিয়াবা মানে পাহৰিয়েই যাওঁ সেনেকুৱা হৈ যায় ন।
অ, সেইটো হয়, উম। হয় ঠিকেই ক'লা তুমি, অ, যিহেতু মোৰ ফেভৰেট হিৰইন তোমাৰ চাউথ ইণ্ডিয়ানটো হ'ল ৰশ্মিকা মান্দানা যিহেতু বৰ্তমান বিয়া হৈছে, বিজয় দেৱৰকোণ্ডাৰ লগ সেইটো হিৰইনটো বৰ ভাল লাগে। অ, সেইটো, আৰু ইণ্ডিয়ান হিৰো তোমাক বেছিকে কোনটো ভাল লাগে।
মোক ইণ্ডিয়ান হিৰোটো মোক ৱৰুণ ধাৱন। ভাল লাগে। আৰু এনে টাইগাৰ চব ভাল লাগে।
আ অক্ষয় কুমাৰ, চলমান খান, অমিতাভ বচ্চন। আমৰিছপুৰি, আ। এইবোৰক ভাল লাগে নে? তোমাক বেছিকে ভাল লাগা হিৰোটো কোন?
হয় বেছিকে ভাল লগা এতিয়াৰ তো এতিয়াৰ নতুন হিৰোবোৰটো এইবোৰে ভাল লাগে টাইগাৰ চব বৰুণ ধৱন এইবোৰ ভাল লাগে। আৰু আগৰটো সেই চলমান খান ভাল লাগিছিলে চামা তেওঁৰ ভাল আছে তাতে তেওঁৰ ফিল্ম বোৰ বহুত আছে ন ভালো লাগে চাই কিনে।
হয় তুমি ঠিকেই ক'লা, হা নাইনটিছৰ মুভি এতিয়া চোৱা নে তুমি?
হয় নাইনটিজৰ মুভি কেতিয়াবা চাওঁ। চেম্বেলিয়ে চাই থাকো
হা নাইনটিছৰ মুভিৰ তোমাৰ অ, ফেভৰেট হিৰো কোন আছে, এনে জানা নে, ক'ব পাৰিব নে?
নাইনটিছৰ হিৰো ফেভৰেট মানে এনে এইটো আছে অ, মই কি কৈ এ, ৰাজেশ খান্না হয়, ৰাজেশ খান্না তেওঁ ভাল আছে আৰু আমিত অমিতা বচ্চন অমিত বচ্চনন আ আৰু এ, কি কয় এহ আৰু কি আছে, মই এতিয়া নাম নাজানো ইমান পাহৰি গ'লো, তুমি ক'ব পাৰিবানে?
অ' মই নাইনটিজৰ হিৰ কেইতাৰ নামটো কেইটামান জানো, ৰাজেশ খান্না তোমাৰ ভিইলেন কেইটা ইমান ভালকে নাজানো, অমিতাভ বচ্চন, মিথুন আৰু অমৰিশ পুুৰীকতটো চিনি পোৱা চাগে?
হয়
অমৰিশ পুুৰী যিহেতু আমাৰ সি যোনটো ফিল্মত ভিলনৰ কেৰেক্টাৰ কৰে এনে তুমি ভাল লগা এনেই ভিলেইনৰ কেৰেক্টাৰ কোনোবা আছে নেকি?
ভাল লগা ভিলেইনৰ কেৰেক্টাৰ বহুত আছে, কিন্তু মই এনে ক'ব নোৱাৰো মানে নাম নাজানো।
হয় এনেকি, অ' অমৰীশপুৰীতো ভাল লাগে নে তুমি ভিলেইনত?
হয় হয় ভাল লাগে।
হয়, এতিয়া বৰ্তমান বহুত ধৰণৰ ভিলেইন বোৰ নতুন নতুন আহিছে, সেইবোৰৰ ভিলেইনৰ কেৰেক্টাৰ ভাল লাগে। উম, তুমি মোক বেছিকে হি'ৰক ভাল লাগে নে ভিলেইনক ভিল লাগে তমাক?
হয় ভিলনও ভাল লাগে হিৰ'ও ভাল লাগে।
অ' মুভি ভিলেইনোও ভাল লাগে মানে তোমাৰ,
হয়।
ঠিক আছে দিয়া থেংকইউ।
অ, ঠিক আছে।